হ'ব। অঁ ভাত পানী ভাত পানী খোৱা হ'লনে?
হ'ল হ'ল।
কিহে ৰান্ধিলে?
এই নিৰামিষ আজি।
অ
তলত আকৌ সেই গধূলিলে খানা এটাও আছে।
আজি হ'ব নে
আজি অ
জন্মদিন নি
জন্মদিন অ
অ মাছে মংসহে হ'ব চাগে মানুহ আৰু মাতিছে চাগে দুছৰা
ঢেৰ মাতিছে
ৰভা পহলা দিছে নেকি সেনেকে পাতিব লাগিব
বিয়াৰ নিচিনাকে দিছে একদম
অ বিয়া লেখিয়াকে দিছে অ
ঢেৰ মানুহ মাতিছে
অ অ তহঁতৰ কেতিয়া গ্ৰহণ কৰিব কৈছে
এ এনেই মানে আলহী এতিয়া আহিছে খোৱা বোৱাটো চাৰিটা বজাৰ পিছতহে
চাৰিটা বজাৰ পিছত ভাত ভাত খাব লাগিব নহয় তেতিয়া মা যোৱাৰ পাছত খাবি আৰু একে কোবে আ
অ সেইটোৱে ৰাতিলে একেবাৰে সেইটো কথা
কালি ইফালৰ পৰা দুই আহিল
অ গম পাইছো
ফ্ৰিজটো বেয়া হ'ল নহয়
অ কি হ'ল বা
এইটো বেয়া হ'ল এতিয়া সেইটো বনাওঁতে গ'ল এই যে হেৰিয়ৰ জোঁৱায়েক লম্বু পাপুৰ ডাঙৰ পুতেক মাহঁতে কৈ দিলে পাবা গেছ খ- -তম হ'ল তাৰপৰা অ ৰিফিল গেছ ভৰালে তাত তাৰপৰা আকৌ কিবা দুটা বস্তু বেয়া হ'ল চাৰি হাজাৰ দুশ লাগে
অ
তাৰপৰা কালি সেই মিটিঙত আকৌ দুহেজাৰ দিছিলে যে মিটিং সভা সন্দেহ হৈছিলে
অ, অ, গম পাইছো।
তাৰ পা আকৌ ককাহঁতে কালি এইটো পালে কৃষিটো মিলাই মেলি দিলোঁ পাঁচশ টকা মায় দি দিলে।
অ' অ'।
এতিয়া লাহেকে আৰু ভাত মূটিও গ্ৰহণ কৰিম আৰু এই লালুক মুনু আহিছে। না আহি আছে সি মই বোলো একেবাৰে এপাৰ ক আম কঁঠাল ততকতো আছে এপাৰ কঁঠাল নিয়ক
অ', অ'।
কিবা কিবি বস্তু আছে এইবোৰ লৈ যাওক।
অ' অ'।
গুটি এই, অ, বাহনখনলৈ সি আহিছে।
ভালে হ'ল।
মোৰ ৰক্তিমেহে চাই দিলে। আহি পেলাই মায়ে মা তিলে
ক কৈছে ও।
অ'। এইটো কি দছ পূৰাই কৰিব লাগিব নি?
অ, দছ মিনিট নহ'লেও কথা নাই।
উম।
জিমানটো পাই আও।
এতিয়া ভাত খালী আজি ভাত বনাইছে?
দুপৰীয়াটো বনাই থৈছে দেৰিকে খাম মন গ'লে আ ক' মই ক'চিংলৈ যাব লাগিব।
হয়। এক হেৰিহঁত আছে নহয় ৰুমো?
আছে।
অ'।
খোৱা বোৱা কিহে?
খোৱা বোৱা এতিয়া আমাৰ লাঙিত লগা মাছ আছে। কালি মঙহ কণ এদাই হল লাঙি ৰাতিপুৱাও লাগিলে আজি অ', বজাৰ-চজাৰ এইবোৰ কৰিছে। এতিয়া খা মুনু দা অহালে আকো আজি তাৰ নিৰামিষে, মঙগলবাৰ যে। তাকে সি ভা মঠ ৰুটি খাই আৰু যাবগৈ, পল পচলা কাটিছে ককাই।
উ-উম।
ত লৈ যাব, লৈ যাম বুলিছেহি। হ ন এতিয়া লাহেকে, লোৱা সেইটো আৰু উল্টা পো্টা কৰি আছে, স্কুলৰ পৰা, এই বিদ্যালয়ৰ পৰা আহিছে সি অংগনবাাদী।
অ'অ গম পাইছো।
সোমাইছে। এইতো সি লিকণ হেৰিতটো আকৌ, নহ'লে পানীকণ খাবলৈকে লাগে মোক। উ উ গোটেই পানী ঢালি দিলে এই বোৰুত, ভাজি চাজি, এই খেলি আছে এইবোৰ গোটেই পানী ঢালি দিলোঁ ভাজিত চ ন ই পান হেল দিলি আ নিান আছ মই কি কৰিম স' উম হ'ব তে নাপাতিলেও, কিবা এ হ'বনে?
হ'ব অঁ।
হব। ভাত খাই লওঁ দেই
অ ব
উম উম